হেল্ল'?
অ'।
কি কৰি আছে?
মই এইয়া ভাতকেইটা খাই উঠিলোঁ। উঠি পেলাই বোলো ফোন এটা কৰোঁ।
ভালেই কৰিলে আকৌ।
অ'। তোমালোকে খালা নে?
আমি খালোঁ। আমি অকণমান সোনকালে খাওঁ।
অ'-অ'। আমাৰো আজি সোনকালে হৈছে বাৰু।
হয় - হয়। ঠিকে আছে। কি খোৱা-বোৱা? আজি অ'- মঙ্গল বাৰ নহয়।
অ' তোমালোকেও মানা ন'?
স্পতিবাৰ।
অ', তিনিটা বাৰ। আমাৰ শনিবাৰ মঙ্গলবাৰ।
অ' - অ'। তাৰপৰা আহি বিয়াৰ তে অকণ হনুমান মন্দিৰ যাওঁ, পাৰিলে আৰু। কেতিয়াবা মঙলবাৰে। এতিয়া ইয়াতে পাৰ হোৱা নাই বাৰু ইয়াত মানে অকণমান হনুমান মন্দিৰটো দূৰত আছে। যাবলৈ দিগদাৰ হয়।
উম
আমাৰো আছে আমাৰ আগতে মইও গৈছিলো। এতিয়া অলপ কমিছে আৰু যোৱাটো যোৱাটো যায়
ওম ওম তাকেহে মই তাত গলে যাওঁ বাৰু দেই পঞ্চমুখী হনুমান মন্দিৰলৈ অহ্ আৰু ৰাতিপুৱা টাইমতে যাওঁ।
অ ভাল লাগে ন ইমান ধুনীয়া লাগে আৰু দৃ চাই বহুত সমূহৰ বহুত ভিৰ হয়। মানুহৰ উম আমাৰ ইয়াতো একে হনুমান জয়ন্ত যিমান মানুহ বাপৰে সোমাবই নোৱাৰি।
হয় হয় স তাকে
ভাত আজি কিহে খা
বইল আপোনাৰ হেৰি দাইল বাইলতে চব চব্জি দি দিলো বইল কৰি খালো উম
আমাৰো এনে তেলতটো মাৰো আৰু দেহেৰিকে মগুডালি তেলটো মাৰিলোও তেলটো মাৰি পেলাই এতিয়া সেয়া হেৰি পটল পটল ভাজিলোঁ তাৰপিছত আক আকৌ আলু আলু মই নাই খোৱা বাৰু লৰাটোৱে খালা আলু ভাজি দিলো। সৰু আলুটো
উম উম এনেই তেল মাৰি বা আমিও খাওঁ কিন্তু এই আজিহে বল
নমাৰিলে এ নমাৰাকে খালে ভাল ন
হয় উম মোৰ মানে বিশেষকৈ মাছ অঁ মাছ মাংসত মই বইল খাইে ভাল পাওঁ
অ ভাল লাগে
যেনে চব চব্জি বুৰ ডাইলত দি দিব লাগে
মই দিনত মানে আজি হেৰি খালো ঢেঁকীয়া ভাজিলো তাৰপিছত আ আকৌ ক'লা কচু টো ভাজিলো
আহ
পিছত আৰু এটা ভাজিছিলো অ তিতা কেৰেলা তিতা কেৰেলা ভাজিলো ছোৱালীজনীও আহিছিলে তাইও খালে তাৰপিছত এতিয়া মানে ৰাতি আৰু পটল ফ্ৰাই সেয়া সস্তাকে খালো আৰু খাব আৰু আম এটা কাটি ললো পকা আম এটাও খাই ভালেই লাগিলে হেল্ল' হেল্ল' কাটিয়ে গল কাটি গ'ল দেখোন কাটি গল